হেল্ল' ।
অহ শুনিছানে?
উম, শুনিছো কোৱা ।
অহ কি কৰিছা ।
এহ বহি আছো মই এনেই তুমি ।
ময়ো এনে ।
অ'-অ'বাকি কেনেকুৱা খবৰ-খাতি ।
মোৰ ভালে, তোমাৰ ।
মোৰো ভালেই বাৰু বেয়া নহয় ।
বাকী ঠিকে চলিছে চব ।
অহ চলি আছে দিয়া তোমাৰ ।
মইতো ষ্টুডেণ্ট নো কিয়েইনো কাম কৰিম। কামটো বিচাৰিছো কিন্তু কাম পোৱাহে নাই ।
আচ্ছা ।
অ' তাকে পাৰ্ট টাইম জব বিচাৰি ফুৰিছো । পাৰ্ট টাইম জব নায়েই আমাৰ ইয়াত ।
মোৰতো অফিচ থাকে টেন টু ফাইভ ।
অ' টেন টু ফাইভ অফিচ কৰা ন । ডাঙৰ, ডাঙৰ মা- নহও।
নাই-নাই । ডাঙৰ নহয় শুনা না আহ - ক্লাউড কিটচেন ৰ' কিবা অলপ জানা নেকি আইডিয়া মোক অকণমান লাগিছিলে ।
অ' ক্লাউড কিটচেন খুলিম ভাবিছা নেকি?
উম ।
পাৰা ক্লাউড কিটচেন বেয়া নহয় বাৰু প্ৰথমতে মানে খোৱা বস্তুবোৰ বনাব জানিব লাগিব ।
উম ।
উম তাৰপা তোমাৰ ধৰা এ কিবা এটা ৰ'বা চাৰ্টিফিকেট আছিলে তাত- মানে তুমি এপ্লাই কৰি কিনে চাৰ্টিফিকেটটো পাবা ।
অ' এফ-চি-আই ।
অ'-অ' সেই তাৰে তোমাৰ চাৰ্টিফিকেটটো ল'ব লাগিব আগত । তাৰপা চুইগি জমেট' এই- পুৰা ৰেজিষ্টাৰ কৰিলেই হ'ল ।
লাগিব নেকি, কিবা লাগে নেকি?
তোৰ মই লগৰ সুধিম ৰ'বা লগৰটোৰ মোৰ ক্লাউড কিটচেন আছে । ই মাজতে । খুলিছিলে তাৰপা ময়ো খুলিম ভাবিছিলো কিন্তু মই একো বনাব নাজানো ন মই সেইকাৰণে নুখুলিলো তাক সুধি চাম ৰবা। কি তুমি খুলি মানে কৰিম ভাবিছা নেকি?
অ ভাবিছো আবেলি সময়খিনিত অ ক্লাছ কিটচেনে খুলিলো কাৰণে আমাৰ ইয়াত যে মানে তেনেকোৱা হেৰি নাই এতিয়া ম'ম' বা ৰ'ল বা চাওমিন খাবলে অলপ দূৰলৈকে যাব লাগে। মইতো যদি ইয়াত এ কৰি দিওঁ, ঘৰতে পাই মানুহ খিনিয়ে তেতিয়া হ'লে অলপ ওচৰত দে হ'ব আৰু তোমাৰ খিনিও মই পাই যাম, সেইকাৰণে
পাই যাবা বাৰু, তুমি অনলাইনো চেল কৰিব পাৰিবা।
ছুইগি, জমেটো অ
অ সেইবোৰত ভালে ভাবিছা বাৰু কি, কি বনাব জানা?
মই ভাবিছো, বহুত বেছি নাৰাখো নাৰাখোঁ কাৰণ কি প্ৰথমে হেণ্ডেল কৰি, কিমাননো হেণ্ডেল কৰিব পাৰো সেইটো চাই ল'ব লাগিব। উম ভাবিছো ম'ম সেই যিখিনি মা মানুহে খাই ভাল পায় ম'ম' টো চবে আজিকালি খায়।
ম'ম তো চবেই খাই বাৰু।
আৰু মানে চবে ভাল পায়, আজিকালি ম'ম বুলি ক'লে মানে চবে মই নিজেও খালে
অ সেইটোয়ে আজিকালি মানে ম'ম'টো বহুত টেন্ডিঙত আছে, ম'ম বুলি ক'লে মানে পাগল আৰু মানুহবোৰ।
উম তাৰপিছত চিকেন ম'ম, ভেজ ম'ম অ যদি কয় হে ভেজ তেতিয়াহে বনাম, কাৰণ বহুতে চিকেনে খায়।
চিকেনে খাই, বাৰু পনীৰ টো কৰিব পাৰা বহুতে পনীৰটো খাই, লাইক ধৰা যোনবিলাকে জিম কৰে ন সেইবোৰে পনীৰটো খাব বিচাৰে। পনীৰটো কৰিব পাৰা।
তাকে, পনীৰ বা চিকেন তেনেকুৱা ৰাখিম, চাওমিন ৰাখিম হম অ আৰু মম', অ মম', চাওমিন আৰু ৰোল ফ্ৰাইড ৰাইচ তেনেকুৱা টাইপ ৰাখিম দিব
অ, ফ্ৰাইডৰাইচ টোও ৰাখিব পাৰ। ফ্ৰাইড ৰাইচটো আজিকালি বহুতে খাবলৈছে।
উম মোৰ মানে আমাৰ ঘৰৰ ওচৰতে এখন স্কুলো আছে। একদম আমাৰ স্কুলখননৰ ইয়াত মানে একোৱে নাপায় খাবলে। অকল আহ চিঙৰা গজা সেৰাহী সেইখিনি বস্তুৱে পায়।
অ তুমি এক কাম কৰিব পাৰা তেন্তে আবেলি সময়ত মানে সন্ধিয়া সময়ত তুমি ফ্ৰ্ৰী থাকা ন? সেইটো সময়ত তুমি এখন ল খুলিব পাৰা।
উম। পকৰি বা কে তেনেকুৱা
পকৰী, ঘুগুনি, চাওমিন, ৰোল, মম', এইবোৰ তোমাৰ ধৰা তাতে ৰাখিব পাৰা।
উম।
সেইটোও লাভ হ, লাভ হ'ব মানে তোমাৰ ওচৰত যদি দোকান নাই।
তেনেকুৱা দোকান নাই মানে, এইম ভালেখিনি বহুত মানে দূৰত যাব লাগে।
উম, উম
তেনেকুৱাই
কলেজ আছে নেকি ওচৰত?
কলেজ মানে হায়াৰ ছেকেণ্ডৰী আছে।
অ কলেজ আছে যদি কলেজো ভাল, মানে তোমাৰ তাতে পি জিবোৰ থাকে ন? পি জি পোৱালীিবোৰে ধৰা খাবলৈ আহে।
উম।
আহ সেই সেনেকুৱাবোৰ ভাল, সেই তেনেকুৱা জেগাবোৰত মানে লাভ হয় ক'ব গলে মানুহবোৰ বহুত আহে।
আজিকালি কিন্তু ক্লাউড কিচেন বহুতে খুলিছে, বহুতে।
বহুতে খুলিছে বাৰু কিন্তু কিছুমান ধৰা নামিও গৈছে কাৰণ সিহঁতে দামটো মেইনটেইন কৰিব নোৱাৰে, কিছুমানে বহুত হাই দাম কৰি দিয়ে, প্ৰাইচটো বঢ়াই দিয়ে আকৌ কিছুমানক খোৱা বস্তুবোৰ ভাল নহয়, কিছুমানৰ হাইজিন নাথাকে।
উম।
হাইজিন টো ৰাখিব লাগিব, হাইজিন টো ৰাখিলে মানে বহুতে খাব বিচাৰে কব বহলে।
উম। আৰু মানে বহুত-বহুতে মাাজ ৰাতিও ডেলিভাৰ কৰ মানে খানা বনাই কিনি দিয়ে।
অ অ এই সেইটো মাজে ৰাতি কৰাবোৰ তোমাৰ মেক্সিমাম তেলৰ পোৱালিবোৰে ধৰক বনাবলৈ এলাহ কৰে।
সেয়াই মই দল মাজ ৰাতি দিব নোৱাৰিম। কিন্তু আবেলি সময় খিনিত দিব পাৰি আৰু কিন্তু আবেলি সময় খিনিয়ে বেজ বুলি ভাবো এইবিলাক খাবলে পকৰী চাওমিন ম'ম' আবেলি হবলৈ মন যায় ।
হয় বাৰু ৰাতিনো কি খাব? কোৱা আৰু ৰাতি একো খাবলৈ মনে নাযায় মোৰ । এতিয়া যি গৰম আমাৰ সেই গৰমতে ধৰা খাবলৈ মনে নোযোৱা হৈছে ।
অ আৰু মমোৰ যে চুপটো খাবলে অলপ হেৰি লাগে এতিয়া গৰমত । ম'মৰ ভিতৰখন ম'ম' ভিতৰত খন গৰম হৈ থাকে ত ম'ম'তটো অকমান গৰমত খাবলে সেয়া পায় মানুহে তথাপিও খায় বাৰু
উম ৰেইনী চিজনত ভাল লাগে ধৰা বৰষুণ দি থাকিলে ধুনীয়াকৈ ৰখি কিনে খাই কিনে ভাল লাগে এনেকে ।
আহ বৰষুণ বতৰত মম', পকৰি, চাহ এইবিলাক খাবলে ভালে
উহঃ খাবা আৰু ন একদম
খাব পাৰি আৰু
সেইটোয়ে মই বহুত দিন ম'ম' খোৱাই নাই
উম
তেনেকে বাহিৰলৈ ওলাইও যোৱা নাই ধৰা । হ'ব দে। তুমি খুনা আমাক মোক খোৱাব আৰু কম দামত
তাকে দাম বোৰ ভবাই নাই, জানানে? কিমান কেনেকুৱা বাৰ ৰাখিব লাগে আজিকালি মমোৰ দামতটো বহুতে টুৱেণ্টি ৰুপিজতো বেচ ফিফটি ৰুপিজতো বেচ এতিয়া মই কেনেকুৱা ভাবিয়ে পোৱা নাই । নিজৰ লাভখিনিও ৰাখিব লাগিব
বেছি দামো নহয় বেছি কমো নহয় তোমাৰ ফিফটিত এ ছয় সাতপিছ দিব পাৰা বা আঠ পিচ মেক্সিমাম । তেনেকৈ দিয়ক পৰা, তেতিয়া ধৰা কাষ্টমৰে বেয়াও নাপায়
উ অকল চাহ, অ চিকেন পকৰা কিন্তু পাৰটি টেন ৰুপিচ কে লয় ন?
উম টেন ৰুপিচ কে লয় । আজিকালি চাবাচোন কিছুমানে চিকেন পকৰাটো ন প্লে।ট হিচাপে বিক্ৰী কৰে, এশ টকাকে কব কিন্তু দিব সাত পিচ আঠ পিচ এনেকে দিয়ে
অ মই আগতে হোষ্টেলত থাকোতে এনেকে চিকেন পকৰা লৈ যা এ পিচ লৈ যা দশ টকা বা বিশ । টকা লৈ যায় আমাৰতো হোষ্টেলত তেনেকে হেৰি নাছিলে । স দু দুপৰীয়া অকল ঘুগনি এখন বনাই থৈ দিয়ে ভাতৰ লগত
উম
ত' তেনেকে মানে খাইছিলো আৰু
অ অ তুমি মানে হোষ্টেলৰ হয় ।
মই হোষ্টেলৰ হয় গতিকে এই খানাটো মানে মই গম পাওঁ আৰু আগতে আমি কণীও এনেকে লৈ যাও কণী মানে জোল অকনমান আৰু কণী অ উম এই জৰ্জ ফিল্ড খন যে আছে জৰ্জ ফিল্ড খন ৰাখিলে তাত এ তাৰ পৰা মানে ধুনীয়াকে লৈ যাওঁ। হৈ যায় কিনে অ হাইকৰ্টৰ কাষ তে বহে দহ টকাত কণী এটা আৰু অকনমান জোল দি দিয়া। আ তেনেকাপা
তাকে হোষ্টেলত মানে খোৱাবোৰ ইমান টাত ভাল নিদিয়ে।
এতিয়া
সেইকাৰণে হোষ্টেলৰ পোৱালিবোৰ হয়তো বাহিৰত খায় নহলে অৰ্ডাৰ দিয়ে খায়।
একদম মানে এদিন দুদিন খাব পাৰি কিন্তু তাৰ পিছত খানাবিলাক মানে ইমানো ভাল নালাগে আৰু এটা টাইমত আমনি লাগি যায় মানে কম্বিনেশ্যন বি বিলাকো নিমিলে। ৰা সেইকাৰনে উম।
মোৰ ফ্ৰেণ্ডবোৰ আছে ধৰা ইউনিভাৰ্চিটি পঢ়া।
উম।
সিহতে কয় আৰু হোষ্টেলৰ খানা বেয়া আজিনাাখাও নাখাও তাকে বহুতেই বেয়া দিয়ে ন খোৱা বস্তু মানে।
অ এই আমি যে এটা যে কেটলি থাকে। আহিলে তাতে আমি আলু ভাজিছিলো বেজি বনাইছিলো তেনেকেই খাওঁ মানে লাগে আৰু চুইগি জমেট' বিলাক আছিলে। কিন্তু? তেনেকে নাছিলে আৰু আৰু প্ৰাইচ বোৰো ধৰা হাই হৈ যায় আমাৰ কাৰণে। তুমি যেতিয়া সোচতেলত আছা অ থাকেনো কিমান হাতত।
ধৰা ভাবিব লাগে আৰু তোমাৰ লিমিটেড পইচা থাকে ন।
উ সেইকাৰণে ভাবিছো মানে অকমান অ কম পইচা মানে কম পইচাও নহয় যাতে মোৰ লোকচানো নহয়। বা বা বা বহুত লাভো নহয় তথাপি মানে মানুহে কিনিবলে মানে হাতত পইচাটো থাকে আৰু সেনেকুৱা টাইপকে মানে ভাবিছিলো আৰু যে পইচাটো এনেকে এনেকে ৰাখিম বুলি?
ভাল ভাবিছা বাৰু তুমি এইটো কথা।
উম।
তুমি নিজে হোষ্টেলৰ হৈ কিনে বেলেগ হোষ্টেলৰ পোৱালী বোৰৰ কথা ভাবিছা ঠিকেই হৈছে এইটো।
নহয় এনেকুৱা হয় যে ন ম'মো ম'ম'ত এতিয়া ম'ম'ত এশ টকাও লয় কিছুমানে কিন্তু বিশ টকাতো বিক্ৰী কৰে। তাত অকল। পিয়াজ বোৰ সোমোৱাই থৈ দিয়ে চিকেন নাথাকে?
চিকেন নাথাকেই ক'ব গ'লে। আৰু কিছুমানে? বহুত লেতেৰাৰাক কে বনাই মানে চিকেনৰ যোনটো পেটু বোৰ যে সেইবোৰ দি দিয়ে ধৰা পাখি চাকি বোৰ দি দিয়ে সেইবোৰ খাই মানে ধৰা খাবলৈ মন নোযোৱা যে শুনি কিনে।
উম ঠিক আছে যদি। উম মই যেতিয়া মানে খুলিম তেতিয়া খুৱাম দিয়া কেনে? এনেকুৱা হয়?
অ খোৱাবা মোক কিন্তু কমত খোৱাব লাগিব? দেই বেছি দাম হ'লে নাখাওঁ মই মোক অফাৰ দিব লাগিব অ'কে দিয়া ঠিক আছে হ'ব দিয়া?
অ ৰাখিছো দিয়া?
উম ঠিক আছে?